হেল্ল'
শুনিছে না?
অ', শুনা পাইছো।
অ'। কি
ভাল আছো আ- আপোনাৰ?
মৰো ভালেই আছো এতিয়া ক'ত আছে আপুনি? ভালে আছে অ'
অ', গাঁৱতে আছো।
অ', আহক আমি এতিয়া উহ, খনিয়ৰ ভাৱে অ', অলপ আলোচনা কৰিম। উহ, আমি খনিয়ৰ কি, কি কামৰ আমি কি, কি কামৰ আমি খনিৰটো উহ আমাৰ উহ, ইটো আ মাৰ কেনেকুৱা কেনেকা কৰি খাম এ
চবজী বিলাক অম্বেদ কৰি বিলাক কেনেকা কেনেকা শিকা খাম আমি এইবিলাক পৰকে আলোচনা কৰিম যে আপুনি এতিয়া ক'বাত পাৰিব দে
হ'ব অ আগতে মই আপোনাক নমস্কাৰ জনাইছোঁ। আমি এতিয়া কোন বাবে আলোচনা কৰিম কণী কলে আমি মানে কণীটো বহুত চিষ্টেমত বনাই ফালে খাব পাৰে। অ যটো কণীটো বইল কৰি ফালে খাই বা কিছুমানে বা আমলেট বনাই পালে খাই কিছুমানে আধা বকা এনেকা কণীটো বইল কৰি কিবা খাই মানে আধা বইল খালে মানে বহুত ভাল কিছুমানতটো খাবা পাৰে কিন্তু মইতো আধা বইল কণী বিলাক খাবও নোৱাৰে মানে অ গোন্ধ আহে আৰু না এইকাৰণে মই খাব নোৱাৰো আৰু অ, কণীটো মানে যেতিয়া কণীৰ কাৰণে কিছুমান অ, ঘৰৰে কণী বিক্ৰী কৰিব কাৰণে বা বিজনেচ কৰিব কাৰণে কিছুমানে ফাৰ্ম কৰে কণী সেইটো দিব কাৰণে মানে অ, বহুত কিবা প্ৰফিট আহে আৰু না কণীৰ কাৰণে বিক্ৰী কৰি ফালে অ', টকা পইচাৰ কাৰণে বহুত সহায় হয় আৰু যদি অ মুৰ্গী পালিলে মানে কণীটো দিলে মানে পিছত মানে যেতিয়া অ' সৰু পোৱালি হ'ব, ইয়াৰ কাৰণেবো আমি বিক্ৰী কৰি ফালে মানে বহুত ইনকাম হয় আৰু না। অ' ইয়াৰ পিছত আৰু কণীৰ ক'লেতো আমি অ' তৰকাৰী বনাই ফালিও খাব পাৰি, যিহেতু আলু চল লগত কণী দিলে বা অ' কিবা চব্জি অনলা ইহঁতৰ লগৰী মিলি ইফালে মানে চল বিলাকৰ মিলি ফালে আমি খাবা পাৰে আৰু বা কিছুমানে আৰু যেতিয়া ৰাতিপুৱা কিবা চব্জি বিচাৰিলে যদি চব্জি নাপায় তেনেহলে কণী থাকিলে ঘৰৰ যি কণী আছে ঘৰৰ চৰাইৰ কাৰণে যি মুৰ্গী বা ইয়াৰ কণী থাকিলে মানে পিয়াজ আৰু জলকীয়া লগৰ অ', চাটনি বা ভাজি কৰি ফালে মানে ৰাতিপুৱাৰ খাবা পাৰি আৰু না, আপুনি এতিয়া কণীৰ বাবে ক'ব পাৰিব না?
অ', অ'। অ', আপোনাৰ কোৱা কটাটো চব হয়তো অ'আমি কণীৰ খাবা ভাল পাই অ', আমি বেছিকে এৰ কনীৰ আমলেটটো বেছিকে খাবা ভাল পায়, অ' এই কণীটো আমাৰ যি আমাৰ শৰীৰত লগা যি টিন ইটো আমি ইটো আমি খালে অ' আমি ষ্ট্ৰং ফিল কৰে আমি আমাৰ লগা যি ভিটামিন আমি এইটো খালে ষ্ট্ৰং ষ্ট্ৰং পায় আৰু সেইটো আমি সেই কণীটো আমি যি আমি মহিলাবিলাক যি
হয়।
আমি যি অ', চিজাৰিং এ কাৰোবাৰ জীৱনত এনে নৰ্মেল হয় কাৰোবাৰ জীৱনত আমাৰ এনে এ চিজাৰিং হয় এ ইয়াৰ কাৰণে আমি সেইটো এইটো খাৱৰ কাৰণে আমি এই কণীটো আমি খাবা লাগিব, অ'
হয়।
এই কনণীটো আমাৰ অ' ইটো খালে আমাৰ মানে অ' ভিটামিন পায় আৰু অ'
হয়।
কি কয়? সেইটো খাবা লাগিব।
কণী খালে মানে ঘাটো অ' কণী খালে মানে, আজি পেটৰ যি চিজাৰিং যি ঘা হৈছে না সেইটোৰ ভিতৰত যি ঘা থাকে মানে এ আগৰটোত থাকা ঘাটো মানে, বতাত হয়, হয়। ফটকে কিবা হৈ যায় আৰু শুকাই যায় মানে ভিতৰত থাকাটো শুকান যে নহয় অ', সেইকাৰণে কণীটো খাবাই লাগিব। অ', বুজি পালো ময়ো আৰু
অ', হয়' অ, ' অ', আৰু কি কয় উম, এই কণীটো আমি আপুনি কৈছে যে অহ, আমাৰ গাঁৱৰ যি সৰু সৰু কোনিবা কোনিবা ফাৰাৰ্ম কৰে আমাৰ অ', সেই ফাৰাৰ্ম টো আমি কোনিবা কোনিবা অ', বেপাৰৰ কাৰণে বা আমি অ', দোকানত বিক্ৰী কৰিব কাৰণ কাৰণে বা আমি এনে, অহ
আমি এনে এইটো মানে ঘৰত ৰাখি আৰু
হয়, হয়।
এ এইটো আমাৰ অহ, বাচ্ছাৰ বিলাক নে স্কুল পঢ়োৱা টাইমত আমাৰ লাগা যি, অহ অভাৱ আৰু টকাত পইচাৰ কাৰণে যি অভাৱ হয়, ইয়াৰ বিলাক আমি অ', লা লাগা সময়ত পতককে বিক্ৰী কৰিলে আমি এ আমাৰো ভাৱটো হয়। এনে পইচাবিলাক এ লাগিলে পায় আৰু। হয়, না?
হয় হয়। হয় হয়। মানে ল'ৰা-ছোৱালীৰ খাব কাৰণে খৰচটো ওলাই আৰু। কণী ঘৰত থাকি লে বিক্ৰী কৰিব পাৰে। যিটো ফাৰাম নহ'লেও বি যি তিয়া ঘৰৰ অ', বিছিকি চৰাই থাকিলে বা মুৰ্গী থাক কিলে বা ডিমা দি থাকিলে, বহুত কিবা ইনকাম হয় আৰু না? মানে কোনিবা গাঁৱৰ মানুহবিলাক অ', বিচাৰে না লোকেল কণী লাগিছিল বা কিছুমানে কিবা বিমাৰ হ'লে মানে ল লোকেল ডিমাটো বা কণীটো বিচাৰি থাকে না। এইকাৰণে যে যদি ঘৰত থাকে তেনেহ'লে আমাৰ ঘৰৰ আছে লাগে যদি এনেকা কৈ পেলাই মানে দিবা পাৰি আৰু না? কণীটো এনেকা নাম, হয়, মানে ব্ৰইলাৰৰ কণী কৈ কিবা লোকেল ডিমাটো মানে কণীটো বেছি ভাল আৰু না? এইটো বিছ টোত ভিটামিন আছে। লমানে খাবৰ কাৰণে ভাল আৰু। অ', হয়। সেইকাৰণেই আৰু না।
অ', আমি এনে কণীবিলাক আমি চব লগত অ', মিলাই কিনি খাবা পাৰি আৰু। এনে চব্জিৰ লগত এনে ফ্ৰাই, বইল
উম।
মানে পাত-ছাল বিলাকৰে এইটো বহুত ভাল আৰু খাবাৰ কাৰণে।
হয় হয়। অ'। আৰু কিবা কণী আৰুৰ বহুত কিবা-কিবি বিস্কুট কে কেক বনালেও কিবা কণী লাগে। আৰু কিবা-কিবি। যিতু মানে অ', যি হোটেলৰ বা কণী আৰু বস্তু বনাই দিলে মানে চব
অ', হোটেলখিনিৰতো কিবা কেক ডাঙৰ কেক বনালেও কণী দিলেহে হয়। বা কণী লগৰ মানে কিছুমান কামৰ হে লাগে মানে। কণীৰ মানে প্ৰটিনটো মানে ভালে আছিল। সিটো খাবা পাৰিলে ভাল। কিছু মানে খাব নোৱাৰে সেনেকা আৰু না।
অ', অ', হয় হয়।
আৰু কণীৰ বাবে আপুনি ক'ব পাৰিব। হেল্ল, কণীৰ বাবে আপুনি আৰু ক'ব পাৰিব।
অ, অ, অ, কণী ক'লে আমি চ'ব জানে কণীটো আপুনি কৈছে যে, কণীটো লোকেল কণী আৰু যি ফাৰামৰ কণী, এইটো আহ ফাৰ্মৰ কণীটো অলপ ডাঙৰ-ডাঙৰকে হয়, আৰু লোকেল লোকেল কণীটো অলপ, ফৰামৰ অ, ফাৰ্মৰ নিচিনা ডাঙৰ নহয়। অ, সেয়াটকে অলপ সৰু, সৰু হয় আৰু।
হয়, হয়।
অ, সৰু, সৰু হয় আৰু অ, এনে খাবৰ কাৰণে। আহ, লোকেলখনি বেছিকে ভাল।
হয়।
প্ৰটিনো বেছি আছে।
হয়।
অ, আপুনিও কণীৰৰ, বাবে কে ক'ব পাৰিব।
হয়। আপুনি পৰা, আপোনাৰ পৰা মানে কণীৰ বিষয়ৰ বাবে বহুত অ, জানিলো কণীতো কোন, কোন বিভাগৰ বা কোন, কোন কামৰ অ, ভাগ লয় সেইটোৱে আপুনি কৈছো আৰু বুজি পাইছো। এতিয়া আমাৰ কিবা এ, সময়ো আহি পাইছো মানে কণীৰ বিষয়ে আহ, আজি ইয়াতে সামৰি দিছো, নমস্কাৰ। ৰাখিছোঁ।